হয়।
অ', শুই এ আছো।
অ'।
মাতটো শুনা পাইছা?
উম।
মোৰ মাতটো শুনা পাইছা?
মাতটো শুনা পাইছো এতিয়া তুমি শুনিছানে ভালকে?
পাইছো-পাইছো।
তাৰপিছত
কি ক'লা?
খোৱা বোৱা কৰিলা হ'লো?
উ উম তুমি? অ', পঢ়ি হ'ল?
পঢ়ি পঢ়লে মানে এৰিছো তথাপিতোও তেনেকে অলপ পঢ়ি কমপ্লিট কৰিলো।
এৰিবতো লাগিবই আকৌ।
উ সেইটোৱে মানে কি হ'ল মোৰ-মোৰ-মোৰ মানে তিনিটামান ইউনিট পুৰা ফাৰ্ষ্ট গুচি গ'ল ঠিক আছে। তাৰপিছত দুটা ইউনিটত অকমান শ্ল' হৈ গল সেইকাৰ লেট হৈ গ'ল আকৌ। মান বস্ত অকত বুজি পাল দে হৈ গল যে সেইণে
বন্ধ কেইদিন পাইছিলে পচ ন নিতি
উম
মোৰ এদিনত চাৰিটাামান উ গুচিলে
বা
শিক কোৱা কেনেকে পঢ়ায় তেনেকে
ৰ বা পঢ়া অকমান ভ একেবাৰে লগো একেবাৰে লগ উহ
হ
আগৰ পৰা পঢ়ি থওঁ বোলো অকমান ক্লাছত পঢ়াখিনি মনত খায়ে ন
আচ্ছা আচ্ছা
ভাত কি দি খালা তুমি
মই ভাত তোমাৰ দাইলতে তোমাৰ হেৰি দিলোবিলাকৰ ভাত কেৰেলা দাইলত দিলোঁ সেইটো পিটিকা কৰিলোঁ তাৰপিছত তোমাৰ এ ভেন্দি কেইটাপ শুকতে শুকাতে ফ্ৰাই কৰিলো
তুমি ভাত কেৰালা আলু ভাজি নোখোৱা নে
ভাত খেলা আলু ভাজি খাও মানে ৰেগুলাৰ ভাত খেলা খাই আছো ন ভাজি চাজি আগতেও খোৱা হলে আজি ভাবিলো ধুনীয়াকে দাইলত দি টেকা কৰি খাওঁ
উ
এনেকও ভালাগে
ভাত কেৰেলা মিহি মিহি ভাজি আলু খটি ভাজি খাব লাগে
অ মানে আছে তেনেকে খাই থাকো মানে কাইলে সেইটো খালো দা এই দুতাহে দিছো দুজন মানুহৰ কাৰণে বাকী কেটা কাইলি তেনেকে খ মানে এনেকে মোৰ মানে আগতে ক এটা ফেভৰেট আছিলে কি দাইলত তোমাৰ এনেকে ভাতকেলা দি আৰু বুটৰ গুৰি যে ভাত বুটৰ গুৰি সেই বুটৰ গুৰি দি ভাতকৰেেলা খতে পিটিকা খাই খুব মজা লাগে
মই খাই পোৱা নাই বাৰু
খাই চাবা এবাৰ ভাল লাগে মানে বুটৰকো নাই বাৰু এতিয়া অকল ভাত কেলাটো এনেকে পিটিকাই কৰি খালো আৰু দাইলত দিয়
দিয়ানে নিদিয়া
হা
ব্ৰেড বাটাৰ বা বেলেগ কিবা লগৰজনক দিয়া নে নিদিয়া
সি ক'বলৈ গ'লে সি ৰুমত মানে খুব কমকে খায় সেইটো ন চনে ন খাই মানে গ'ল বাহিৰত তাৰ গ যদি ওচৰতে থাকে যায় তাৰ আগতে বাহিৰতে খোৱা বোৱা কৰে ৰা যি কেৱল ভাতকেইটা খাবলৈহে তাই আহে আৰু ৰুমত সি পায় অকমান টোক কম থাকে তাক কেনে সেইকাৰনে তাক অকল ৰাতি ভাত খোৱা সময়তে বেছিভাগ লগ পায় এতিয়া বাৰু এইকেইদিন বাৰু অকমান দিনত লগ পোৱা হৈছে আজি কিনত লগ পোৱা নাই একেবাৰে ৰাতিৰ সময়তে আহিছে
নেক্স পৰীক্ষা কেতিয়া আছে তোমাৰ
মোৰ কাইলৈ যোৱাৰ পিছত তোমাৰ বাৰ তাৰিখে আছে বাৰ তাৰিখ তাৰপিছত সোতৰ তাৰিখ হয় শেষ
অ বেপাৰ চাৰি হ'ল
পাছ আই থ
তেওঁলোকৰ ইণ্টাৰভিউ মাৰ্ক দিলে
ইণ্টাৰনো বাছ ছিলে মই তোমাক কৈছিলো নেকি এবাৰ হে কি বুলি কয় ইণ্ডিয়ান একাডেমী বৰ থাৰ্টি ছিক্স পাইছো ওম তাৰপিছত মাত্ৰ ৰিজনেলে ৰিজনেল কম পালো টুৱেণ্টি ফ'ৰ
বহুত কমিল
বহুত কমিলে কি কৰিব উপায় নাই তোমাৰ মানে কি ৰমটো হয় যিমানেই কৰিলো মানে এম চি কিউ কাটিছে দে উপাই নাই কি
এইটো মানে তুমি এইটোয়া কি হয় এ পেপাৰখন ভালকে দিবা ৰিজনেল পেপাৰ খন তাত যদি কম আহি যায় তোমাৰ মেইনটো কম আহি যাব
মোৰ সেইটো কাৰণে বহুত কমি গ'ল আহ
উম
টুৱেণ্টি নাইন
আৰু বাকী কেইটা
বাকী আই ডি এমত থাৰ্টিটো পালো বাকী ইজি ডিৰ ই জি ডিৰ মোৰ ছাহ ছাহ এটা হেৰি নল'লে বাপেকে এতিয়ালৈকে এক্সপ মানে টেন মাৰ্কস একজাম ল'ম বুলি কৈছে এতিয়া তোকে নগ'লে এই সেইটো কেনেকে কি দিয়ে তেওঁহে জানিব আৰু
এক্জামৰ পিছত ল'ব চাগে
দাদাধ নতে নহলে হয়তো দিউ দিব পাৰে পে
কি কৈছা আহ অনলাইন তোমালোকক মেইেলতে এক্জাম এটা লৈ ল'ব চাগে নহয়বা দি দিব
উ উ হয় চাগে কাইলে মানো লৈ লব পাৰে ৰাতিলে
হ বতৰ কেনে পটাত
বতৰটো খুব গৰম তাৰপিছত মই ৱেডাৰত চাইছিলোগে কিন্তু খুব বৰষুণ দেখাই আছে আজি নাইনটি চছেভেন পাৰ্চেণ্ট বৰষুণ আছে হয় হয় অহা সপ্তাহটো প্ৰায় বৰষুণে আছে কাইলৈ পৰাা বুলি দেখাইছে কিন্তু তোমালোক কথাটো সেই বৰষুণ চেমেই আজি বৰষুণ দিব নিচিনা লাগিছে খুব গৰম কিন্তু ইয়াত থাকিব নোৱা গৰম হৈছে এতিয়া
তাকে
তোমালোকৰ তাতো বৰষুন দেখাইছিলে বাৰু তাৰপিছত হেৰি কি বুলি কয় শুনিছিলো ভূমি কম মাৰি দিলে বোলে
কিমান কিমান পইণ্টৰ আহিলে বা গম নাই পোৱা কিন্তু প আছো হঠতে হতে পচাৰ ৰাখ ক উম অ মানে মোৰ ভয় ন নাই ন ন কি ম চ ম মাথ চ ম অ ৰজাত ফট কটাইছে তাৰপিছতে নাইকিয় মোৰ বিছনাৰ পৰা উঠালে তচল ম দাদা কল সি লগত কৈছে মই ৰাস্তাত বোলে সি অলৰেডি ৰাস্তা পালেগে নিম মনে হদ নি তান একিম ব়ে মই কৈছজ মই খব নোৱাৰোঠি
মানে এবাৰ আহিলে আকৌ অহা চাৰ্জ থাকে
থাকে থাকে এবাৰ ইমানেই বেয়াকে আহিছিলে ভূমিকম্প ঘ ঘকে গোটেই খিনি লৰি আছিলে তাৰপিছত অলপ কিশৰ আকৌ আহিছে অলপশৰ আকৌ আহিছে
মোৰ এবাৰ মনত আছিলে। মই চাগে তেতিয়া হাই ছেকেণ্ডৰী নহয় ক্লাছ টেন হাই ছেকেণ্ডৰী তেনেকুৱা মানতে হ'ম চাগে। একচুৱেলি পাহৰিলো সময়টো। সেইদিনাখন আছিলে ব'হাগ বিহুৰ হেৰি মানুহৰ বিহু দিনাখন আছিলে নেকি?
অ। তাৰ পিছত মানে সন্ধিয়া লৈকে সময়ত দেউতা নাছিলে। ওলাই গ'ল মায়ে মইয়ে জুহালত
উম উম।
জুই শালত বহি, আ জুই শালত বহি মায়ে ময়ে কিবা বা মায়ে বনাই আছিলে মই সিফালে কথা পাতি আছিলো কিবা এটা কৈ আছিল ধৰা তেনেকে জুই শালত বহি, ইমানেই বেয়াকে মাৰিছে ন ক'ত, ক'ত, ক'ত আৰু জুই শালৰ জুই, চুই, চুই থকাটো বেয়াটো কথা বুলি কয় ন। মায়ে লগালগ জুইত, জুইত হেৰি কৰিছে পানী ঢালি লগালগ মুক ধৰি পেলাই দৌৰ মাৰিছে। আগফাললে ইমানে বেয়াকে লৰিছে তিনিবাৰ নে চাৰি বাৰ আহিছিল সেইদিনাখন। দিনত আহিছিল এবাৰ আকৌ সেই সন্ধিয়া লগা মনত আছে সেইটো চবতকে দা অ আছিলে, অ মোৰ লাইফৰ
হব ময় কোৱা টোয়ে
হ'ব পাৰে। মই সেইদিনাখন মাত্ৰ বিহু আছিলে। সেইটো মনত আছে আৰু বহাগ বিহু।
অ তোমালোক গাঁৱত চুৰ ডকাইতি এইবিলাক হয় নে?
আমাৰ গাঁৱত মানে কথাটো কি হ'ল সুধিবা, আমাৰ মানে আমাৰ সেইখিনি খুব কম হয় ঠিক আছে কিন্তু এটা দুটা হয়, সেইখিনি মানে অকমান লেবাৰ মানুহ অলপমান আছে অলপ আগলৈ কেতিয়াবা মানে ঘৰত বা সৰু সুৰা বস্তু ধৰি লোৱা পাচলি, চাচলি কেতিয়াবা আনা গম চুৰ হোৱা নাই, বাত তেনেকে এটা দুটা চুৰ হয়। অ আমাৰ হেখিনীত খুব কম যথেষ্ট
এই পাচলি চোৰৰ কথা কোৱাঁ নাই অ। চুৰ কৰিছে মানুহৰ। তাৰ পিচত বোলে ডকাইত কৰিছে টে
আমাৰ চুবুৰিটোত তেনেকুৱা আজিলৈকে নাই হোৱা দেই মানে ঘৰৰ পৰা মানুহৰ ধৰিলোৱা আমি যদি ঘৰৰ পৰা ওলাই মেলি যাওঁ বোলে চাপজ, আমাৰ ঘৰত তলা চলা নমৰাকে তেনেকে গুচি যায়গে চব। আমাৰ চাইকেল-তাইকেল বাহিৰতে থাকে।
গিল খনতো ধৰিলোৱা এনেই এডালাহে লগাই থোৱা থাকে। কেতিয়াও লক চক কোৱা চিষ্টেমটো নহয় মানে। ঘৰৰ পৰা বাহিৰলৈ গলেহে মানুহ মানে বাহিৰলে মানে তাকো টাউনলে চাউলেহে ওলাই গ'লেহে গোটেইকেইটা মানুহ মানে লগ কৰা হয়
উম
এতিয়া ধৰি লও ওচৰ কেইঘৰলে ঘৰলে গৈছে বোলে তেতিয়া দৰ্জা চৰ্জাও নামাৰে কেতিয়াবা তেনেকে ভিতৰত গুচি যায়
আমাৰতো চব সৰু হয় বা আমাৰ ইয়াত চুৰ বিলাক আচলতে ঘূৰিয়ে ফুৰে চাগে ন সেনেহেন আৰু উম সোমাই দিয়ে ইয়াত চাইকেল চুৰ কৰে ইয়াত মানুহৰ কেতিয়াবা ছাগলী চুৰ কৰে মানুহৰ ঘৰত ফল মূল চুৰ কৰে ভিতৰত সোমাই দৰ্জা ভাঙি বাকীবোৰ চুৰ কৰে ডকাইত কৰে বা
উপায় নাই আমাৰ তাৰমানে কেছ হৈছিলে কেছ হৈছিলে মানে কি হল আমাৰ মানে কি হ'ল ঘৰটো মানে তোমাৰ যিটো মেইন ৰাস্তা আছে মেইন ৰাস্তাটোৰ পৰা মানে এশ মিটাৰ মান সোমাই আহিব লাগে সেই ৰাস্তা আলিমূৰত মানে কেতিয়াবা কেতিয়াবা আজিকালি এটা হেৰি হৈছে কি গৰু ছাগলীবোৰ থাকিলে কৰবাত গড়ী চাৰীবোৰত উঠাই গুছি যায়
অ অ সেইটো হয়
তেনেকোৱা তেনেকোৱা ইনঞ্চিডেণ্ট হবলৈ ধৰিছে আৰু আৰু কি হল অ জানো পাৰ তেতিয়া তাৰ মানে এটা স্মাগলাৰ হেৰিয়ে আছে তেনেকোৱা কোৱা
অহ
মই শুই থাকো দে তুমি
হা হা হ'ব হ'ব দিয়া ঠিক আছে